হেল্ল'! হেল্ল'! অ', শুনিছোঁ, শুনিছোঁ। শুনিছোঁ, শুনিছোঁ। মই আছোঁ এনে ক'ব গ'লে এতিয়া। আহ, তুমি কোৱা কি কৰিছা? মই এনেই আছোঁ মানে ক'ব গ'লে, অলপমান গেম খেলি আছিলোঁ।
অ' গেম খেলি আছিলা নেকি, ময়ো এনেই আছো মই মানে কি কয় এ একফালে যোৱাৰ কথা আছে তাৰে অলপ মানে প্লেনিং কিবা কিবি বাজেট চাজেট মিলাই আছিলো আৰু অ' বাকী তোমাৰ কোৱা তোমাৰতো পৰীক্ষা শৰ পৰীক্ষা চ'ব খতম হ'ল এতিয়া কি কৰি আছা ক'ৰবাত ফুৰিব-চুৰিব গ'লা নে নাই?
অ' মই গলো বাহিৰত গৈ আহিলো তোমাৰ ৰিচেন্টলি যোৱা মাহত গৈ আহিলো। উম, উম, অকলে গ'লো মানে এইবাৰ এ আমাৰ মানে ক'ব গ'লে ফুৰিব যোৱাৰ নিচিনাও কামৰ কাৰণে যোৱাৰ নিচিনাও বুলি ক'ব পাৰা। আচলতে অ' এই ক্লাবৰ পৰা উম ইয়া এয়া সেনেকুৱা আৰু ক'ব গ'লে আচলতে তোমাৰ এই কি কয় আমাৰ খেল এখনৰ কাৰণে মানে কথা পাতিব গৈছিলো আৰু আমাৰ ট্ৰেইনিং কেম্প এটা আছিলে। তাকে বাহিৰত যাই আহিলো এইবাৰ মানে ক'ব গ'লে অকমান অকলে গলো মানে। ক'ব গ'লে ত এইবাৰ মানে ভালকে অল মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ। এই বঢ়িয়া বঢ়িয়া ধুনীয়া বহুত ধুনীয়া। বহুত ধুনীয়া বহুত কিবা - কিবি শিকিব পালো। বহুত কিবা কিবি শিকিব পালো মানে ক'ব গলে যাই কেনে মানে গ'ম পালো যে কেনেকে কি হয় বাহিৰত। ক'ব গ'লে অহা যোৱা কৰিবৰ কাৰণে কি কি কৰিব লাগে দায়িত্ব ল'ব শিকিলো আৰু নিজৰ দায়িত্ব নিজে ল'ব কাৰণে শিকিলো।
অ' আচ্ছা সসেইটোৱে মানে যদি তোমাৰ অকলে ওলাই যোৱা ক'ৰবালয় আৰু তাতে যদি তুমি নিজৰ যোনখিনি ঠাই হয় তাৰ পৰা যদি ওলাই যায় কেনে তাতে যদি তুমি দুদিনমান থাকি কেনে আহা অকলে কেনেকৈ তুমি কোনটো চিটুৱেশ্যন কেনেকৈ কি ফেচ কৰিব লাগে বা তোমাৰ অকলে অকলে ক'ত কেনেকে কি কৰিব লাগে মানে বহুত কথা শিক শিকা যায় আৰু কেতিয়াবা তুমি চাবাচোন হাজাৰ লগৰৰ লগত যোৱা বা পৰিয়ালৰ লগত যোৱা যোনটো অকলে যোৱাৰ মজা হয় সেইটো কেতিয়াবা বেছি বেছি মানে ভাল লাগে বেছি আমেজ দিয়া নিচিনা লাগে হয় নে নহয়। মানে ক'ব গ'লে এই পৃথিৱীত যে সদায় যে এনি টাইম যে মানুহক যে কোনোবা লাগিব সেইটো কথা নাই লাগে কিন্তু কেতিয়াবা মানে তোমাৰ দুদিন - একদিনৰ কাৰণে যদি তুমি ক'লেও থাকা ন মানে তেতিয়া সেইটো বহুত ভাল লাগে কাৰণ সদায় সেই মানুহৰ মাজত সমাজৰ মাজত থাকি থাকি থাকি থাকি থাকি দুদিন যদি অকলে গুচি যোৱা বহুত ভাল লাগে। এইটো কোৱা নাই যে মানুহে সদায় অ'কলে যাব লাগে সেইটো নহয় সেইটো সদায় নোৱাৰা যাবলৈ তুমি। বাট কিন্তু
তুমি মাত দিবা অ', অ', অ', অ', অ', অ',
যদি তুমি যদি মানে অ' অকলে একবাৰ ওলাই যোৱা যাই কেনে যদি তুমি দুদিনৰ বা একদিনৰ কাৰণে যদি ওলাই যোৱা কেতিয়াবা মানে কি হয় ন নিজক ধৰা একদম সময় নিদিয়া নিচিনা হৈ যায় বেলেগৰ লগত দিওঁতে দিওঁতে। সেইটো মানে নিজস্ব যোনটো সময় আৰু সেইটো মানে মানুহৰ জীৱনত তেতিয়া মানে তুমি বহুত বস্তু ৰিয়েলাইজ কৰা বা তুমি এনেকুৱা হয় তোমাৰ ভিতৰত যদি কিবা এটা আছে অ' বা তুমি যোনটো মানে এক্সপ্ৰেছ কৰিব পৰা নাই বা তুমি নিজক নিজে বুজিব পাৰ নাই সেই অকলে সময় খিনিয়ে বহুত সহায় কৰে নিজকে বুজিবলৈ যে নিজক কি লাগে। তোমাৰ মনত কি চলি আছে, তোমাৰ কি আশা, তোমাৰ কি মানে সপোন, সেইবোৰ জানিবলৈ সহায় কৰে। কৰে সদায় যে মানুহৰ মাজতে থাকিব লাগিব লগ- বন্ধু, পৰিয়াল-বৰ্গৰ লগতে থাকিব লাগিব সেইটো টো কথা নহয় ন। তুমি পৰিয়ালৰ লগত ওলাই যোৱা ঠিক আছে সেইটো সেইটোও যাব লাগে। লগ বন্ধুৰ লগতো যাব লাগে কিন্তু কেতিয়াবা কেতিয়াবা কাট চিত। একবাৰ হ'লেও মানে নিজকো অকলে সময় দিব লাগে। গে নিজকো জাতো বহুত প্ৰয়োজনীয়। সেইটোৱে আৰু।
অ' অ' অ' পিছেত তুমি ক'ব গলে এনেকে পইচা নে নাই কৰ'বাত।
নাই মইতো মানে তেনেকে অকলেতো যাই পোৱা নাই মই লগ বন্ধু বা। পৰিয়ালবৰ্গৰ লগতে গৈছো। কিন্তু মই একবাৰ অকলে গৈছিলো তোমাৰ আজি হ'ল দুইবছৰ মান। আগত মই মানে তোমাৰ একবাৰ মানে কোনো মানে। তেনেকুৱা নাথাকাকে ময়ো সেই অকলে মানে ক'ব গ'লে। গৈছিলো খেলৰ কাৰণে। মানে সেইটো বহুত মানে এটা বেলেগ অনুভৱ যেতিয়া নিজৰ দায়িত্ব নিজে। তেতিয়া তুমি বেছি কেয়াৰফুল থাকা মানুহে ভাবে অকলে গলে মানে কেয়াৰলেছ হয় অমুখত। তমুকো ৰেচপনচিবল নহয় বা তোমাৰ তেতিয়া বেছি দায়িত্ব আহি পৰে নিজক লয়। বা যে নাই এইটো বস্তু এইটো বস্তু মোক চাবলৈ কোনো মানুহ নাই মই নিজকে চাব লাগিব। তেতিয়া তুমি নিজৰ প্ৰতি বেছি দায়িত্বশীল হৈ যোৱা।
সেইটোৱে সেইটোৱে।
মই তেতিয়া অনুভৱ কৰিছিলো মই একবাৰেই গৈছিলো কিন্তু বহুত ভাল মানে। ক'ব গ'লে মোৰ বহুত ভাল এটা অ' অভিজ্ঞতা হ'ল সেইটোৰ পৰা আৰু মই মানে।
ঘুৰা ফুৰা কৰিলে বহুত ভাল অভিজ্ঞতা পায় তুমি মানুহৰ লগত বাহিৰা মানুহ এজনৰ লগত। কেনেকে কথা পাতিব লাগে তুমি সেইটো গম পোৱা জানা ন।
ভ্ৰমণে বহুত বস্তু শিকায় মানে ক'ব গ'লে কিতাপে। যিমান বস্তু শিকাই ভ্ৰমণ কৰিলে তুমি সিমান মানেই বস্তু শিকিবা তুমি। আৰু সেইটোতো অকল আমি কোৱা কথা নহয় নহয় সেইটো লি। লিখা আছে ডাঙৰ ডাঙৰ মহদ লোকে কৈ গৈছে সেইটো বস্তু যে ভ্ৰমণ কৰিলে মানুহে। বস্তু শিকিবলৈ পায় যেতিয়া তুমি নিজৰ দুুনীয়াখনৰ পৰা নিজৰ জেগাটোৰ পৰা ওলাই যায়। এখন অচিনাকি ঠাইত যাই কিনে তুমি। দুদিন পাঁচদিন এসপ্তাহৰ কাৰণে চলিবা তাতে তাৰে। খোৱা খাদ্যয় তাৰে মানুহ তাৰে অ' সংস্কৃতি। সেইখিনিৰ লগত তুমি যেতিয়া বেলেগ এটা বস্তু পাবা তাৰ পৰা তুমি বস্তু দুটামান। কি আহিবা যে অ'। আমাৰ তাতে এনেকুৱা হয় ইয়াতে এইটো হয় এই সেনেকা সেই। যোনটো তোমাৰ যোনটো শিক্ষা সেই শিক্ষাটো কিন্তু তোমাৰ জীৱন। ঘৰলৈকে তোমাৰ মগজুত সোমাই যাব তোমাৰ মাথাত থাকিব। তুমি তাতে কি শিকিছিলা কিন্তু কিতাপ এখনত যদি সেই জেগাটোৰ কথা পঢ়ি যোৱা তুমি কেতিয়াবা পাহৰি যাব পাৰা। কিন্তু। তুমি যেতিয়া নিজে যাই কিনে সেই জেগাটোত যদি তুমি শিকা সেই বস্তুটো তোমাৰ সদায় মাথাত থাকিব।
সেইটোৱে। এইটোএ হ'ল। কথা।
সটয়াই আৰু মানে। সেইটোৱে আহ বাকী এনে।
পিছে এনে ক'ব গ'লে মই এতিয়া বৰ্তমান যোৱাৰ কথা পোৱা নাই।
উম যোৱাৰ কথা ভাবি আছা।
যোৱাৰ কথা ভাবি আছো আৰু এটা জেগালৈ জাত। লৈকে মানে যাম আৰু ভাবিছো কাৰণ মানে এতিয়া বৰ্তমান। অ' নাই নাই মানে অকলে মানে ক'ব গ'লে। ভাবা নাই একচেলি এইবাৰ মানে পেৰেণ্ন্টছৰ লগত যাম কিন্তু পেৰেন্টছৰ লগত গ'লেও। মোৰ মা দেউতাক। জল্দি আহি যাব। ক'ব গলে মই যাম আৰু, ক'ব গ'লে আহিম আৰু মানে। সেই জোগাত পৰা লাহে- লাহে সেনেকুৱা আৰু। ভাবিছো যে, একচুৱেলি মানে এটা এই, মানে মই এটা বিজনেছ প্লেন কৰি আছো। চ' তাৰে ওপৰত মানে, অলপমান ভাবিব কাৰণে যাম আৰু। বস্তু বা এনেকুৱাবিলাক চাবৰ কাৰণে যাম যে। বাহিৰত এনেকুৱা, এই বিজনেচটো চলিব নে নাই, তেনেকুৱা।
অ, আচ্ছা -আচ্ছা ঠিকে আছে, ঠিকে আছে, নাই -নাই সেইটো মানে বহুত, তোমাৰ যদি এটা কথা। তুমি যদি কিবা এটা ব্যৱসায় কৰিব, বুজি চাবা। কিবা তুমি চাব লাগে যে, ক'ত কেনেকুৱা কি? কোনটো ঠাইত তোমাৰ বেছি মাৰ্কেটিং হ'ব? বা কিবা হ'ব। হয়- হয়।
মানুহ বিলাকে কেনেকুৱা পাব?
কেনেকে কি ভাবিব? এই কনচেপ্টৰ কথা কি ভাবিব?
মই এক্টচোৱেলি সেইটো কাৰণে মানে। চাব যাম কাৰণে ভাবি আছো। আৰু ক'ব গ'লে কিন্তু মানে, এতিয়ালৈকে, মানে ইমান এটা একো ভবা নাই, কাৰণ মানে, আচলতে এই মই বিছিনেছ আইডিয়া। বাহিৰ যাই কিনে, পাইছো মানে ক'ব গ'লে বহুত। দেখি, লৈছিলো যে মানে মানুহ বিলাকে, ক'ব গ'লে, মানে গছ -গছনি লৈ কেনে বহুত মানে, ক'ব গ'লে সেই মানে ক'ব গলে, আত্তেছ। মানে ক'ব গ'লে গছ- গছনি বিৰাট ভাল পায়। মানুহ বিলাকে কিন্তু মানুহ বিলাকৰ লগত আজিকালি গছ- গছনি ৰূপ ফন কৰিব কাৰণে সময় নাই। ইমান বুজিছা ন? হেল্ল'। অ -অ তেনেকুৱা আৰু। ক'ব গ'লে মানে ক'ব গ'লে তেনেকুৱা আৰু। কথাটো হ'ল যে, এনেকুৱা কব গলে মানুহ বিলাকৰ টাইম নাই ইমান, টাইম নাই। ন? ক'ব গ'লে হাতত একদম টাইম নাই।
উম, হম, সেইটোয়ে আৰু। আহ তুমি এনেই কি ভাবা, যে মানুহবিলাকে আজিকালি যে মানে তোমাৰ, মানে বহুত চেঞ্জ হৈছে। ক'ব গ'লে আগৰ দিনৰ মানুহ বিলাকে হয়তো ইমান ঘুৰা -ফুৰা নকৰিছিলে। তাত আজিকালি মানুহবোৰে ঘূৰা ফুৰা, কৰে। আৰু এইটো এটা কথা যে, তোমাৰ ফোন চোনটো মানে মেনছত, ট্ৰংপতেচন হয়। বহুত ভাল হয় গৈছে। যেনেকে, তোমাৰ আজিকালি তোমাৰ, ফ্লাইট আছে ট্ৰেইন আছে, তুমি ট্ৰেইন আছে তুমি য'লৈকে যাব।
সুবিধাও কৰিছে দিছে। সুবিধা কৰিছে। সুবিধা কৰিছে বাৰু। সেইটো নকৰা নহয়। কিন্তু সুবিধাৰ লগত,
ত ক'ব গলে,
মানে মানুহ বিলাকে ক'ব গলে, অলপ এলেহুৱা হৈছে। কাৰণ মানে টাইমৰ অপব্যৱহাৰ, ক'ব গলে মানে, ক'ব গলে টাইমৰ ভেলু নাজানা হৈছে। কিন্তু মানুহ বিলাকে আচলতে অসুবিধা পাইছে বুলি, মানুহ বিলাকে আচলতে হেই কৰিব লাগে। মানে মানে ভালকে ইউজ কৰিব লাগে। কিন্তু মানুহবিলাকে ক'ব গ'লে ভালকে ইউজ নকৰে।
হয়- হয় সেইটোতো হয় বাৰু। আৰু কিছুমান মানুহ কিন্তু চব মানে, হয়। এতিয়া তোমাৰ চবতে তুমি কব নোৱাৰা যে, চব মানুহে কৰি আছে কিছুমান মানুহ জানে। যে নাই। মই সুবিধাতটো পাইছো মই এইখিনি ল'ব লাগে। আৰু কিছুমান কিছুমান মানুহ হয়তো নাজানে। কিছুমানে সুবিধা পাইও যোৱা নাই। বা কিছুমানৰ ধৰা, তোমাৰ টকা পইচাৰো অভাৱ। সেইটোয়েতটো আৰু।
এইটোৱে।
চবৰে বেলেগ -বেলেগ সমস্যা বা কিছুমানে নাজানিব পাৰে বা কিছুমানে জানে। সেয়াই আৰু মানুহ চাই বেলেগ- বেলেগ মানুহৰ মতে মানে, বেলেগ -বেলেগ কথা মই ভাবো যে ভ্ৰমণ কৰিব লাগে। মানে ট্ৰেভেলিং, ট্ৰেভেলিঙে তোমাক বহুত বস্তু শিকায়ো আৰু লগতে বহুত মানুহ টেভেলিং হবি হিচাপেও থাকে যে এ কৰি ভাল পায় আৰু এটা কথা আজি জালি যোনটো ইমান এটা মানে তোমাৰ হে্টিক শ্বডিউল মানুহৰ কৰ্ম জীৱনবোৰ ইমান মানে ইমান মানে প্ৰেচাৰইজ হয় ইমান প্ৰেচাৰ থাকে তাৰ মাজত যদি তুমি যদি ঘুৰা ফুৰা কৰা অলপ যদি তুমি ওলাই যোৱা বাহিৰলৈ ফুৰি মেলি আহা নিজৰ পৰিয়াল নিজৰ লগ বন্ধুৰ লগত যদি সময় মানে ক কটাই কেনে আহা তেনেহ'লে তোমাৰ মাইণ্ড টো ফ্ৰেছ হ'ল সেয়ে মানে অ ক'ব গলে তোমাৰ অ বহুত হেল্প কৰে আৰু ট্ৰেভেলিঙ মানে অকল বোলে তোমাৰ যে কিবা এটা হেৰি কৰ সেইটো নহয় তোমাৰ মাইনড ফ্ৰেচ কৰে তোমাক আৰু কনচেনট্ৰেট কৰিবলৈ সহায় কৰে মই তাকে ভাবোঁ যে ট্ৰেভেলিং কৰিব লাগে
ঠিক আছে দিয়া তেতিয়াহ'লে হ'ব দিয়া
দিয়া দিয়া ঠিক আছে দিয়া হ'